অ আছা
উম
আহ কি কৰিৈ আছে
এ আছো দেিয় ঘৰতে কাম কৰি আছো
বা কেইদিন খবৰ খাদি নাই যে কবালৈ গৈছিলা নেকি
আহ
কত মানে মানে ফুৰিব গৈছে ডুবাইলৈ গৈছিলা নেকি অ হেৰিলৈ গৈছিলে গোৱা গোৱা গৈছিলে
উম ইমান গৰম পৰিছো হ
আহ
উম
অ লৰাো হেৰি কিবা পৰীক্ষাও চলি আছে ত থাববি নো ফুৰিবলৈ গৈছে নে
উম
আহ আহ কেনেকুৱা খবৰ খাতি কেনেকুৱা
ভালে দে
অঁ ভাত কিহ খোৱা হ'ল
ভাত দালি বইল কৰিলো ভেন্দি আলু ভাজিলো সেয়াই দে
অ ভালে কৰিলে দিয় গৰমত একো খাব মন নাযায় ন
উম বজাৰলৈ নগলো আজি
অ অ ময়ো সে চিম্পুলকে বনাই থলো আহ মই দালি বনালো মাছ শুকান মাছ ভাজি লোৱা সেনেকে খালোঁোৱা
উম
উম।
ভাল আৰু খবৰ খাতি।
অ', অ', অ', ভালেই আছো মই ভাবিয়ে আছো বোলো ফোনচোন কৰা নাইণ ক'বলৈ গ'লেই নেকি ফুৰিবলৈ। এতিয়া নাজায় নহয় ন', পৰীক্ষা শেষ হ'লেহে যাব।
উম যাম আৰু পিছত দেৰিকে দুদিনমানান অ'।
আহ।
কামপুৰৰ ফালে যাব লগীয়া আছে তালৈ যাম। কামপুৰত যাব লাগিব।
উম, উম মই কামপুৰত নাযাওঁ মই বাৰু ময়ো যাব লগীয়া হৈ যাম আৰু।
কামপুৰত ধৰিলও হেৰি যে। বাইকতে যাম দিনটোতে আহিম গ
অ', অ', কামপুৰত কোন আছে?
উম এইয়া হেৰি এই মেলাত যে দেখিছিলি আমাক খুড়ীজনী যে।
অ'।
সিহঁতৰ কামবোৰ নাপায় গ
আহ।
কিবা মাগুৰ গাওঁ বুলি কয়।
উম, উম, উম মই আকৌ হেৰি ফালেহে যাম ঔজাৰ ফালেহে যাম।
অ'। যাব লাগে দে এইকেইদিনতে গৈ ললেহে লোৱা। হয়।
আহ এই বাহঁতে আহিব যে বা। পথা পালে নাই যাম দিয়ক এপাৰ ওলাহ এই বাহঁহতে আহিব যে তেতিয়া বাহঁত থব যাম মানে। থব যাওঁতে কিবা
উম, উম ত যোৱাও নাই চাগে।
অ', নাই মই বিয়া হোৱা পৰা যোৱাই নাই যে হয়। সেইকাৰণে মানে এবাৰ যাম বুলি ভাবিছো। কাম বুলে বা তেওঁ গ'লো ডাঙৰ বাহঁতৰ ঘৰলে।
আকৌ কলিয়াবলত যোৱাৰ কথা কৈ আছে ৰ' আমাৰ।
অ', যাব দিয়ক এ সেইবিলাক জেগাত গৈ পোৱা নাই যাব মন যায় ভাল লাগে হয়, হয়।
কামপুৰত আমাৰ বা এজনী আছে যোৱোৱাৰী নাই অ' হেৰিত চলিয়াবৰ।
ক কলিয়াবৰলৈ গৈ পাইছনে নাই।
দিছিল যে বিয়াত যে।
উম, উম।
অ'।
তাকে অ', অ', অ', যাব দিয়া।
উম।
উম অলপ ফুৰিব মন যায় ন'। ঘৰতে সদায় সদায় কিমান সোমাই দিম আকৌ ধান চউল ৰোৱা দিন হলে তো আকৌ ঘৰতে থাকিব লাগিব ন'।
এতিয়া বৰষুণতো পোৱা হয় বেলেগ ফালে একে ৰুইয়ে আছে।
আহ এৰিলে নাযায় মইনা গুৰিলে নাযায়।
যাব লাগিব ম এতিয়া ৰিচাৰ্জটোৱে নাই নহয়।
অ', অ'
ৱাই ফাই কৰি হে কৰি ৱাই ফাইটো হে কৰি পেলাই যদি প্ৰায় কৰি দিব আৰু।
এ। ৰিৰ্চাজটো হ'লে ভাল আনো নিজৰ তেতিয়া লগতে ধৰ কৰিবও পাৰিব ধুনীয়াকে। সন্ধিয়াকে ভৰাই দিব দিয় ৰিচাৰ্জটো কিয় নিদিবনো।
ওম চিন্তা এটা হৈ আছে।
উম প্ৰব্লেম সন্ধিয়াকে ভয়া কৰি ল'ব আ কি আজিকালি ৰিছা চা কিমান ধে নিজৰ সেই ইচ্ছা খগেও ভৰাব পায় কমকেও ভ মই সেত তিন নিশয় ভাৱাও।
উম উ
বেছি নভৱাও তিনিশ টক কাই বনাও তিনিশ টকা ভালেই আঠাইশ দিন পাওঁ যে হয়। এ তিনিশয় ভৱাম মই।
উম।
তিনিশ টকা ভৰাই ল'ব আমিনো ক'ত ইমান বেছি ভৰাব পাৰোগনো। চাৰি তিনিশ নোপোৱা একেই পায় যে হণট। অকণমান বেছিকৈ পোৱা যায় ধৰ তিনিশ টকা ভৰালে ধৰ।
মই বোলো এইটো এইটোোমাৰ ভাৰিবি দে তাৰ পিছত বোলো নালাগে হেৰি কৰিবি আৰু। য়া ৱাই ফাই লৈ পেলাই চাই থাকিব পাৰিম দে। ফোনটো কৰিব আৰু মোক আৰু, কোনোবাই বুলি কৈছে।
অ' নাই দিয়ক এনেকে এ মই দেখোন কওঁ এইটো মাহ ভৰাই দে তাৰ পৰা দেখোন আকৌ সেইটো মাহ হ'লে সেনেকে ভৰাই কৰি লওঁৱেই চোন হয়।
উম।
কোৱা যায় আৰু মতা মানুহকে নকয়নো কাক ক'ম আৰ নো।
এহঁতকে ক'ব লাগি সিহঁতক কেনো তেল নেমাৰি কাক তেল মাৰিমগে।
উম, সেইদিনাখন হে কলডিল চাব গৈছিলো পথাৰত মই।
হম।
দুটা আনিলে এটা মই ঘৰলৈ দিলো এটা খালো বনাই।
ভালে কৰিলে অ'।
ভালে লাগিলে খায়।
উম, ভালে কৰিলে খাব লাগে আকৌ কলডিল তেজৰ কাৰণে ইমান ভাল ন এইবিলাক, উপকাৰী বস্তু হয়।
অ' কলডিল দেখিলে ৰ'বই নোৱাৰো। পুৰা কলডিল লাগিছে দে উম। মাছ দিয়া নাই মই দালি দিছো, আলু দিছো অকমান জুলোৱা টাইপ কৈছো বৰ ভাল লাগিলে খাই কালি।
এ মাছ দিওঁ খাবচোন ধুনীয়া লাগে খাই। এইবিলাক হ, তেজৰ বস্তু উম, কিছুমানে যে কলৰডিল যে পিটিকা বনাই খাই যে ভাপত দি পেলাই খাই পাইছে নাই?
উম, উহু। তাৰ যে এই ফুল কেইটাও পেলাই নিদিয়ে আকৌ ন?
অ, মই খাই পাইছো নহয় ধুনীয়া লাগে বেচন খানি ফ্ৰাই কৰি খালে বেছি ভাল লাগে।
উম,
নহয় মই। হা? অ, আমাৰ তাকে ইয়াক কৈ আছো বেছি অ, কেইটামান আনিবলে আনিয়েই দিয়া নাই বেচন নে ময়দা? এই ল'ৰা -পোৱালি বিলাকে যে সেয়া যে হেৰি তেতিয়া যে কিবা কেমবোৰ খেলি থাকোতে যে আনিছে
সেইটো নহয়- নহয় বেচনটো আনিব লাগে বেচনটো বেছি ভাল লাগে - বেচনটো বেছি ভাল লাগে।
অ, অহ ময়দাটোও খাই ভাল লাগে ন?
হ
উম,
ময়দাই খাই পোৱা নাই।
উম, সেই ভালে লাগে একে, আনি বেচন কেইটামান আনিব কৈ আছো মই ইয়া হেৰি যে নৰসিংহ পাতৰ লগত যে হেৰি বনাই খা খাই ভাল লাগে ন পকৰী বনাই খাই ভাল লাগে, উম। ৰণে বেঙেনা এসোপামান মান আনিছে বজাৰ পাই এতিয়া। তাকে আৰ সেইবিলাক বস্তু জোকাৰ থাকিলে বা তেনেকে বনাই বনাই খাব পাৰি হয় ন।
উম। হয় দে।
বগা নহ'লে আলু পিটিকা বনাই খাম পুৰি পেলাই।
তই এতিয়া বা হঁতৰ ঘৰলে কেতিয়া যাবি দে দেৰিকেহে যাবি দুদিনমান।
মই অ' এই আমাৰ বা ছোৱালীজনী আছে এতিয়া গৰম বন্ধ দিলেহে তাই আহিব মোমায়েকৰ ঘৰত ফুৰাবলে।
উম।
হয় তাৰপাৰা আকৌ সেয়া থ'বলৈ যাওঁতে বোলো মই দুৰাতি থাকি আহিম বুলি ভাবি আছো কি হয় নাজানো আৰু।
অ', মহানামে বা কি হয় বা ঠিক নাই ৰ
মহানাম হ'ব কালি এলাউঞ্চ কৰিছা নহয়, শুনা শুনা নাপালে আজি মিটিং যাব লাগিছিলে ভাওনা কৰিব বোলে। উম। উম, ক'ত আছে আপুনি, ক'ত আছিলে?
মই ঘৰতে আছিলো।
তে আছিলা দেহি ইমান ধুনীয়াকে দল এই দলে মাইখন নি পেলাই ইমান তেনেকে লাঞ্চ পৰিছে
অ', গমেই নাপালো।
এ কম ন' পালে পাব লাগিছিলে গম। ইমান ধুনীয়া লাগিছে লাঞ্চ কওঁতে।
অ', অ', তহঁতি তাতে আছ যে গম পালি আৰু
উম, গাঁৱৰ মাজতে আছিল দে এফালে পৰা লাঞ্চ কৰি গৈছাচোন আমাৰ চুক পৰা
উম, হম, হম জানোহে।
হ'ব আকৌ মহানাম নামলে যাব লাগিব ন'।
নামলৈ যোৱাাতটো নাচিব মন গৈ আছে।
অ', কি নাচিব সু মই দূৰতহে হম বুজিছা।
অ'।
মই দূৰতহে হ'ম দূৰত হ'লে ভাল লাগে হয়।
উম।
উম। তাকে অ', ভাওনা চাওনা পাতিলে ভাওনা পাতিলে মই ক'ব লাগিব মই দুধহে হম বুলি ক'ব লাগিব। ইয়ে হেৰি যে ই যে মা চগা যে হেৰিয়ে নাচে যে
হম।
আমাৰ চুকত যে এটা নাচছে যে এজনে কোন বোলে। পিতিককে যে মাজনী আছে আৰু তেওঁৰ নিচিনাকে মই এপাক ওলাম আৰু।
কলিয়ামা পেক।
অ'।
ত' সেইটো হবিয়া।
অ', মই এপাক ওলাম আৰু তেনেকে অকনমান ফুৰ্তি কৰিব পাৰিম উম, গেলা গৰমত তাৰপা মানুহটোকে লমা বিচনী মাৰিবলৈ
উম।
বেছি দিবলৈ কম আকৌ হয়।
উম।
এনেকুৱা হ'লে দুধ চোধ ললে বেছি নিদিবই চাগিল লাজতে।
কুলাটো দোহো।
হয় ভাল পাত ললেহে চাগে একেবাৰে তেতিয়া বিচি দিব এনেকুৱা চাগে লাজ লগা পাত ললে
উম উম ভাল ল পুৱাস্কাৰ দুটামান পালে ভাল লাগিবঐ।
উম। পুৰস্কাৰ নিদিলেও না নিজে পইচা খুচ পুৰস্কাৰ নিদিলেও নাই নিজে পইচা খুচুৰা কৰি নিম নহয়। তাৰাপা সেয়াকে মাৰি মাৰি লম আহ। গম পাইছে। অ অ দিবি দেই মোক দহ টকা বিশ টকাকে বুলি। উম তাকে। ভাওনা কৰা বুলি হেৰি কোৱাত নাই কিন্তু তথাপিও আজি মানে মহা নামৰ উপলক্ষে ধৰক মিটিং এখন দিছে মানে গম পাইছে তাকে এতিয়া মিটিঙত কি সিদ্ধান্ত লয় নাজানো ন। কিবা এটা পাতিব লাগে অনুষ্ঠান ভাল লাগে হয়। এতিয়া কি পাতে বাাৰ ভাওনাই পাতিব লাগে সৰু ল'ৰা ছোৱালী বিলাকক এতিয়া ভাওনা পতা সমূহো নাই আচোন সৰু ল'ৰা ছোৱালীবিলাকক শিকোৱা হয়।
ইচ ৰাম এতিয়া কেইদিনো আছে আৰু এমাহ বুলি ওচৰতে নো আও। সিদ্ধান্ত লওঁ লওঁতে ধেৰ দিন যাব হয়। এই সৰু ল'ৰা ছোৱালীয়ে ভাওনাখন পাতিলে ভাল লাগে দেই ডাঙৰ মানুহো পাতিব নালাগে। ন, উম পোৱালি খবা ভাওনা পাতিলে ভাল লাগে। অ। আকৌ যে ই আ যে সৰু পিতাই যে হেৰি হৈছিলে পহু যে শহা পহু ধুনীয়া লাগিছে ন। দে হ'ব দিয়ক শুনিছে। হ'বা দিয়ক।